হেল্ল' হেল্ল' অ কি কৰিছা
এনে আছো তুমি
ময়ো এনে আছো বোলো ফোন এটা কৰো ভাত চ খালা?
হেল্ল'
কিহে দি খালা অ মইও খালো কিহেদি খালা তুমি?
মই নিমকি তাৰপিছত জেলেপী
অ জেলেপী খালা নেকি জেলেপী কেতিয়া আনা আছিলে
জেলেপী পৰহি আনিছিলে
অ আহ মেলা চাবলৈ গৈছিলা নেকি
অ গৈছিলো
অ মেলাৰ পৰা আনিছে নে নে বেকাৰীৰ পৰা কিনি আনিছিলে
মেলা পৰা আনিছো
অ মেলা মানে হেৰি ন এশৰাশী মেলা গৈছিলা নেকি লাষ্টৰ মেলাটো যে
অ হয়
অ সেই তাত কেনেকুৱা লাগিল মেলা?
ভালেই লাগিল
অ সেইটো মেলাটো শুনিছো বাৰু বহুতৰ মুখত বহুত ডাঙৰকে হয় বুলি মই বা আহ আগতে এদিন গৈছিলো এইবাৰ যাব নহল ভালেই পালো বাৰু আগতে এবাৰ যাওঁতে এবাৰ কেনেকুৱা মানুহ।
এবাৰ বহুত মানুহ হৈছে।
অ শুনিব পাৰিছো বোলে অকনমান হেৰি হল বোকাত বোলে?
অ বু কা হৈছে।
অ মেলাখন বহুত ডাঙৰকে পাতিছে ন?
অ
অ তাতে হেৰি বোকা কাৰণে চাগে অকমান প্ৰব্লেম হৈছে মানুহৰ।
উম। বৰষুণ পৰি আছিল যে সেই বোকা হল।
অ বৰষুণ পৰিছিল নেকি? বৰষ- অ বৰষুণ বৰষুণ বহুত পৰিছিলে নেকি?
অ ৰাতিপুৱাৰ পৰা পৰিয়ে আছিলে সন্ধিয়াহে অকমান কমিছে।
অ বোকা মাজতে তেওঁ চাই আহিলা আৰু ন।
আহ।
উ এনে হেৰি দিগদাৰ হোৱা নাই নে বজাৰ পাতি কৰিবৰ কাৰণে?
হৈছে।
অ
সেনেকেই চাই আহিছো আৰু।
অ দুটা খচি খচিয়ে চাই আহিছা।
উম।
অ তাতে হেৰি ওলাইছিলে নেকি এ কি কয় এইটো যে মেলাত আগতে আনিছিলো মানে মিঠা আলুটো যে।
অ ওলাইছিলে মই এক কেজি লৈ আহিছ। তৌ
অ সেইটো তুমি বইল কৰি খোৱা নে নে এনে কিবা ভাজি পেলা খোৱা?
বইল কৰিয়ে খাওঁ।
অ ভালনে আলুকেইটা?
উম ভালেই।
অ মিঠা আছে নে নাই?
আছে।
অ সেইটো আলুটো তুমি হেৰি কৰিব পাৰা নহয়, ধুনীয়াকে গোল গোলকে কাটি লৈ পেলাই অলপ পাতলাকে যেনেকে আলু আলু চিপছ যে বনাই আল আলু চিপছ বনোৱা নিচিনাকে তেনেকে কাটি ধৰি লোৱা নিমখ চেনি চেনিটো নালাগে সেইটো মিঠাই হয়। নিমখ হালধি দি পেলাই ধুনীয়াকে ফ্ৰাই কৰি খাবাচোন বহুত ধুনীয়া টেষ্টি হয়। আলু চিপ বনোৱা নিচিনাকে, অ তেনেকে খাই চাবাচোন। আৰু মেলাত তাতে হেৰি হয় ন নাম কীৰ্তনো গোৱা হয় হবলা নামঘৰটোত।
অ হয়।
অ', অ'। ভালে লাগে বাৰু। অ' পিছে কি কি কিনিলা মেলাৰ পা
মই এই মিঠা আলু কিনিলো। তাৰপাছত। পুতলা কিনিলো।
অহ পুতলা কিনিছা। আৰু। আৰু কি কিনিলা?
ফুলৰ বাকেট এটা কিনিছো।
অ' তাত ফুলৰ বাকেট সেইবিলাকতো চব ওলাই আৰু হেৰি ওলাই নহয় এ নাৰ্চাৰী বিলাকৰ পৰা ফুল বিলাক নিয়ে নহয়। মই আনিছিলো যোৱাবাৰ, তুমি অনা নাই নেকি। এইবাৰ।
নাই অনা।
উম আনিব লাগিছিলে বহুত ধুনীয়া ধুনীয়া কম দামতে পোৱা যায়।
উম।
বাকী আৰু কি কি ষ্টেচনাৰী বস্তু কি কি আনিলা আৰু মন কিবা
খাৰু এপাত আনিছো। তাৰ পিছত ডিঙিত পিন্ধা ডিঙিত পিন্ধা মণি এপাত আনিছো।
অ' আৰু
তাৰপিছত পায়েল লৈ আহিছো।
অ' পায়েলযোৰ মানে হেৰি আৰু অ' ৰূপৰ নিচিনা যে দেখি।
অ', অ' ৰু
তেনেকুৱা আনিছে। অ' ৰূপৰ নিচিনা দেখি ন বৰতোতো মেলাত পোৱা নাযায় আৰু।
নহয় ৰূপৰ নহয়।
অ' ৰূপৰ নিচিনা দেখি আৰু একে একে।
অ'।
অ' আৰু কোন লগত কোন গৈছিলে?
লগত মোৰ ভন্টী এজনী আৰু লগৰ এজনী গৈছিলে।
হয় নেকি। অ' তাহয় কিবা কিনিলে নে? সেয়া নে কি?
সিহঁতে খাৰু এপাত পাত কিনিছে বেছলেট কিনিছে তাৰপাছত লকেট থকা মণি কিনিছে আৰু খাৰু এপাত এপাত দিছে
উম আৰু বোলে মেলাত মাজতে হাতী এটাও আহিছিলে হয়
অঁ
অ হাতীটো হে দেখিলানে
দেখিছো
কেনেকে বেয়া লাগিছিল নেকি
ভয় লাগিছে দেখি
অ কৰ পৰা আহিছিল সুধিছিলা নে অ ভালে বাৰু উ গণেশ বাবাক দৰ্শন কৰিব পাৰি হাতী গাওঁ অ হাতী গাঁও পা হাতী গাঁৱৰ বা হাতী আহিছে উম ভালে গণেশ বাবা দৰ্শন কৰিলে ভালেই বাৰু উ তাৰপিছত আৰু কোৱাচোন মেলাত আৰু কি কি দেখিলা কি কি চালা কোৱাচোন
মেলাত ফাংচন হৈছিল নহয় সেয়াও চালো অকমান
অ হয় নেকি অ ফাংচন মানে কেনেকুৱা সাংস্কৃতিক অ তাৰপিছত আৰু সাংস্কৃতিক সন্ধিয়া মানে অ নৃত্য নাচ গানত হেৰি নেকি কম্পিটিচন হৈছিল নে নে নে হেৰি হৈছিলে এনেই আৰু
অ এনে কম্পিটিশন নাই পতা এনে পাতিছিলে অ
অ স্থানীয় ৰাইজৰ দ্বাৰা মানে হেৰি পাতিছিলে আৰু অ ৰাতি ত টোপনি সতি কৰিলা নে
অ টোপনি ক্ষতি হৈছে
আহ ৰাতি হৈছিলে ন তাৰপিছত পিছিলে পিছনাখন কলেজ যাব পাৰিল নে নাই
নাই সেইদিনাখন নোৱাৰিলো আৰু শুইে থাকিলো
অ ত প সটোো ক নাই আহ তাৰপিছত এতিয়া কলেজ গৈ আছা
অ গৈ আছো
অ অ অ মেলাখনৰ হেৰি এটা শুনিছিলো দেই ইয়াৰ মানে পৰম্পৰা এটা আছিলে তাতে মিঠাই চিঠাই বিলাক বহুত ধুনীয়া হয় ন উ জেলেপী দুিবা আনিছা গম পাইছ আগতে খাইছো বহুত ধুনীয়া হয় তাৰ পিছত আৰু দোকান বজাৰ বোৰোতো বহুত ন
অ বহুত
তোমাৰ তোমালোকৰ ঘৰৰ পৰা কিমান দূৰ হয়
আমাৰ ঘৰৰ পৰা পাছ পাঁচ মিনিট মান লাগিব তালৈ
অ অ মানে কি গাড়ীত নাই খোজ কাঢ়ি গ'লে খোজ কঢ়ি গলে নে গাড়ীত গলে
খোজকাঢ়ি গলে আহ
খোজকাা শিঙলে পামান লাগে উ জনেহ দিনতটো মেলাতে থাকিলা চোন চ নহাই ন আলহী মানটোছিল আানে নে আলহী মাতিছিলা নে
মাতিছিলো।
কিমান আলহী কিমান হল
বিশ জনমানান হৈছে বেছি
অ বছ অ বেছি মানুহ নাই অ অ বৌ ভাল লাগিল চাগে ন উ তাৰপত এতিয়া কি কৰিছা
এতিয়া এনে আছো।
এনেই আছা পঢ়া নাই। পঢ়া নাই
পঢ়িম আৰু
অ একজাম কেতিয়া তোমালোকৰ?
আমাৰ একজাম বাইশ তাৰিখৰ পৰা।
বাইশ তাৰিখৰ পৰা হ'ব।
উম
তাকে একজাম ভ কিবা আৰু পঢ়িব লাগে এতিয়া ন পঢ়া শুনা কেনেকুৱা চলিছে? কেনেকুৱা চলিছে পঢ়া শুনা?
ভালেই চলি আছে।
অ বাইশ তাৰিখে কি আছে।
অসমীয়া আছে।
অ অসমীয়া তুমি আহ অসমীয়াত মেজৰ লৈছা নেকি?
অঁ
অ ভালেই দিয়া অসমীয়াতটো আজিকালি প্ৰায় নাইকিয়া হৈছে চবতে ইংলিছ মিডিয়াম হোৱা কাৰণে হনে অসমীয়াাতটো লোৱা কাৰণে মানে, ভাল। ভালেই হৈছে দিয়া অসমীয়াত পাৰিলে ভালে। চাৰে প়িবা ন ভাল কে পঢ়িবা ন বা ভাল থাকিবা দেই।
অ
তাকে বাকী কাষৰ পাহালে বাকী ভালে আছা।
ভালে
উম ঠিক আছে দিয়া হ'ব ন। ৰাখো উম হব দিয়া